হেল্ল'?
হেল্ল', কওঁক দাদা।
অ' অ 'অ কোৱা।
আপোনাৰ চাউডটো অহা নাই।
অ এতিয়া আহিছে নে?
অ এতিয়া আহিছে, কি খবৰ আপোনাৰ?
অ ভালেই দিয়া তোমাৰ?
হেল্ল'?
অ ভালেই ভালেই তোমাৰ?
ঠিকে আছে গৈ পেলাই, কি কৰিছে পিছে?
অ মই এই মাত্ৰ ডিনাৰ কৰি আহিছিলো, তুমি?
অ মই এনেই আছো গৈ পেলাই, অলপ আগত ডিনাৰ কৰিলো, বাকী ডিনাৰত কি খালে আপুনি?
আজি গৰম আৰু নৰমেলে আছিল আৰু অলপ, তোমাৰ?
আপোনাৰ ঠিকেই আছে তেন্তে, এটলিষ্ট ঘৰৰ খানাতো নচিবত আছে।
অ সেইটোৱে সেইটোৱে।
মই এই গৈ মেলি পেলাই বাহিৰৰ পৰা ভাতটো লগৰ এটাই বনাইছিলে। তাৰ পিছত ৰুম মেটটোয়ে বনাইছিলে, আৰু মই বাহিৰৰ পৰা গৈ পেলে অকণ চিকেন লৈ আনিছিলো।
আচ্ছা, আচ্ছা সি অৰ্ডাৰ দিছিলা নিকি?
এই নহয় বাহিৰতে ওচৰতে গৈ পেলাই দোকান দোকান বিলাক যে থাকে, তাৰ পাই চিকেন পকৰা লৈ আনিছিলো।
আচ্ছা, আচ্ছা।
চিকেন পকৰা এশ টকা মানৰ লৈ আনিলে হৈয়ে যায়, দুটা দুটা লৰাহে আমি।
অ এইটো এনজয়মেণ্ট এটা আছে বাৰু।
হো হো।
বাকী, সেইটোৰ এনজয়মেন্ট এটা আছে বাৰু এনেকে।
এনজয়মেট এটা আছে বাৰু সটো মানিছো কিন্তু কষ্টটা আপোনাৰ আছে যেনে নিজে বনোৱা মেলা গৈ পেলাই বহুত কষ্ট হৈছে নিজে বলো কি কলে
এইফালে বৰষুণ দিছে নেকি বাৰু
এইফালে বৰষুণ নাই বৰষুণো নাই দিয়া
অ আমাৰ এইফালে মানে ৱাৰ্ণিং এটা দি আছে বাৰু বৰষুণৰ দিব আৰু
বাকী কি এ কি বুলি দিন বৰষুণ মানে দিব আৰু এইফালে কি তোমাৰ নেটৱৰ্ক নেটৱৰ্কটো শ্ল' নেকি তোমাৰ
উহু
আহ কি কিকৈ ছিলো মই এই নেটৱৰ্ক ইছু নেকি
অ অ
এতিয়া আহিছে নেকি এতিয়া আহিছে নাই অ এই নেৱৰ্ক ইছ্যু মানেলপ বৰষুণ দিলে অল নেটৱৰ্ক ইছ্যু হয়
অ নেটৱৰ্ক ইছু অ কোনো কাৰণে ব বেলেগ নেটৱৰ্ক ইছু দিছে
অ সেইটোৱে বৰষুণ দি আছে মানে অলপ অলপ বাকী কি খোৱা দেৰি হয় নেকি তোমাৰ
বাকী শুওঁতে শুওঁতে বাৰটা চাৰে বাৰটা এটা বাজে আৰু আপুনি আপোনাৰ কেইটামান বাজে
মোৰ দেৰি হৈ ল'ম, কিন্তু এটামান বাজি চাগে, এটা-দুটামান।
ইমান সোনকালে, ধৰক, আপোনাৰ আমাৰ টোপনিও নাহে, আৰু দিয়ক। ইমান, ইমান সোনকালে শুব মেলিবও নোৱাৰি। টোপনি - চুপনি একেবাৰে নাহে ইমান সোনকালে।
তাকে, গৰম দিন যে, মানে, দিনটো চুটি যায়।
অ', আৰু গৰমতটো কিবা অসহ্যৰ নিচিনা লগা হৈছে। বহুত লেতেৰা গৰম।
মানে বহুত অশান্তি লগা হৈছে গৰমটো।
অশান্তি দি দিছে গৰমটো, কিবা মানে, আৰু কিবা গাত ধৰাৰ নিচা লাগে গৰমটো। বিৰাট অশান্তিকৰ পাইছোঁ।
উপায় নাই আৰু। জুলাই মাহ আহিছে, এতিয়া আগষ্ট আছে, ছেপটেম্বৰ আছে। আজিকালিতো ন! উম। আৰু আজিকালি অক্টোবৰলৈকে দিয়ে।
হা, আৰু আগষ্ট-ছেপ্টেম্বৰৰ গৰমৰ বিষয়ে আৰু ভাবিলে ভয় লাগে দেই, ইয়াতে ইমান বেছি হাই আগষ্ট - ছেপটেম্বৰটো
উম, উম, অফিচ যাবই নোৱাৰি, বাপৰে!
হা, হা।
অফিচত সোমোৱালৈকে মানে বৰ অশান্তি লাগে আৰু।
অ অফিচত যোৱাৰ পিছত, বাৰু, ঠিকে আছে, এই এচি এচিটো হৈ যায়।
অ', মানে কেবিনটোত সোমাই লওঁ পাৰিলে নালাগে আৰু, কিন্তু এনে বাহিৰ, মানে, ট্ৰেভেলটো, মানে, বৰ অশান্তি লাগে আৰু।
হা, আপোনাৰটো কেবিনো আছে নিজৰ। আপোনাৰ এইটো ভালেই।
অ'।
আমাৰতো গৈ পেলাই এই স্পেচবিলাকতে গৈ পেলাই লেপটপ-চেপটপ তেনেকুৱা হৈছে আৰু।
অঁ একো নাই। মিলি জুলি থাকিল হ'ল আৰু, অঁ।
ভগৱানৰ কৃপা থাকিলে, প্ৰমোচন প্ৰমোচন হ'লে এইফালে আহিব আৰু।
আহি যাব, এইজ বহুত আছে। এইজ হোৱাই ন এতিয়া।
বাকী আৰু আপোনাৰ এতিয়া বিয়াৰ কথা ষ্টাৰ্ট কৰিছে নে নাই?
নাই নাই, ভাবিম ৰখা এইবিলাক এতিয়া আৰু।
এনে মা দেউতাহঁতে কিবা চোৱা মেলা?
এতিয়া মই ট্ৰিপ এটা কথাই ভাবি আছো।
হুম, হুম?
এতিয়া মই ট্ৰিপ এটাৰ কথাই ভাবি আছো ৰখা
ট্ৰিপ শ্ৰিপ যদি বেচেলাৰ ট্ৰিপ হিচাপে যাব পাৰি থাইলেণ্ড চাইডে যাব পাৰি দেই। থাইলেণ্ড চাইডে লগৰ কেইটামান গৈ আহিছে।
তাকে লগৰ এটা আছে মানে সি মানে এ মানে এনেকে আনমেৰিডেই।
অঁ তেনেকুৱা ধৰক কি কুল অংগল টাইপৰ আনমেইট লে কুলংগল টাইপৰ ভাইবটো ভাল লাগে দেই।
মানে সি কৈছে বোলো ওলাহ যাওঁ বল, মোৰ মানে তাৰ চিনাকি এটা যাব মই চিনি নাপাওঁ বাৰু।
অ'।
তিনটা যাওঁ এনেকে বোলো বেয়া নহয় বাৰু প্লানটো কাৰণ আমাৰতো টেন জুলাইৰ পৰাটো টুৱেণ্টি ফাইভলৈকে বন্ধ আছে। সেইকেইদিনত যাম আৰু মিলাই মেলি। আৰু পাছপৰ্টো একো কেচ নাই মানে বনাই আছে আমাৰ।
কত যায় বুলি ভাবিছে?
কত যায় তাকে ইউৰোপৰ ফালে যাম বুলি কৈছে এতিয়া কি কৰে বা
ইউৰোপ চাইড যায় নেকি? অ', ইউৰোপ চাইড ফিনলেণ্ড চিনলেণ্ড হৈ যা
অ', তাকে, ফিনলেণ্ড আৰু ইটালীৰ কথা কৈ আছিল, এতিয়া কি কৰে বা। মোৰ মতেতো মোৰ মনতো গোটেই ইউৰোপ খনে ঘূৰা কিন্তু এতিয়া মানে। গোটেই ঘূৰিলে আকৌ টাইম নহ'বগৈ।
অ।
মানে কমচেকমটো একমাহ এটা লাগে হাতত, এতিয়া আৰু দহ দিনত ঘূৰি আহিব লাগিবতো। ফিনলেণ্ড আৰু ইটালীও হ'বগৈ চাগে লাষ্টত। অকল দুটাই হ'ব, দুদিন দুদিন মানে তিনিদিন তিনিদিনকে। নে
ইউৰোপ চিইউৰোপ চাইডে চাব মেলিব ঘূৰিব মেলিব বহুত জেগা আছে বাৰু।
উম তাকে সেইটোয়ে মানে ইটালী চাইডে ৰোম চোম চাম বাকী চুইনলেনড ঘূৰিম গোতেই। মানে মেইনকে হৈছে মোৰ ইটালী ব'ট মানে ব'ট ট্ৰেভেলটো মানে কৰিব মন আছে বহুত, ইমান যোৱা নাই তাত মানে।
অ।
ইহঁতৰমানে ষ্ট্ৰীটবিলাকৰ মাজে মাজে ব'টবিলাক চলাই যে। হেল্ল'!
শুনি আছো মই। এয়াত মানে চাউণ্ডটো বাচ মাজে মাজে কাটি আহে।
অ এই নেটৱৰ্ক ইছু ৰখা অলপ বৰ দিগদাৰ ইয়াত। বাকী হেৰি কি তোমালোকৰ তাত বৰষুণ দিয়া নাই নেকি?
আমাৰ চাইডে বৰষুণ দিয়া নাই তেনেকুৱা টাইপৰ।
আচ্ছা আচ্ছা। এই গুৱাহাটীৰ ফালে দি আছে বাৰু মানে এই হেৰিত গৈছিলো মানে গুৱাহাটীৰ ফালে দি আছে। এই স্পগা-
অ' গুৱাহাটী চাইদে- বৰষুণতো দিছে, কিন্তু গুৱাহাটী চাইদে ৱেডাৰটো বহুত বেছি হিউমিড বহুত- বেছি হিউমিড।
অঁ' সেইটোয়ে তাত-
সেইদিনা মানে ঘৰৰ মানুহকেইটা অলপ গুৱাহাটী চাইডে গৈছিলো হাঁ- বতৰটো এনেকুৱা হিউমিড নহয়।
অঁ' তাকে তাকে, এই বৰ দিগদাৰ মানে তাত গৰম বহুত। মানে, মই মই মানে গুৱাহাটী গৈছিলো হেৰিত এই মে'ত।
অঁ'
তেতিয়া, তেতিয়াই তাত সিমান এই আজিৰ লেভেলৰ গৰম। এতিয়া টো আৰু তাত কি হৈছে ঠিক নাই আৰু মানুহখিনিৰ? বহুত দিগদাৰ মানে এনেকুৱাত গুৱাহাটীত মানে গৰম দিনত ছাৰ্ভাইভ কৰাটো বহুত মানে টানেই আছে অলপ।
আৰু এই- বৰষুণ দিলেও তোমাৰ বানপানী হৈ যায়। তাৰ মানে মহা মুস্কিল আৰু তাত থকাটো, তাত থকাতকে নথকাই ভাল মোৰ মতে। তাত মানে যদি মানে- তাত থকাতকে বোলো নাথাকাই ভাল মানে। বৰষুণত পানী হয় গৰমত সেয়া গৰম।
বৰষুণৰ কাৰণে, অঁ শুনি আছো বৰষুণৰ কাৰণে গৈ পেলাই আৰু অলপ চাবাচোন কিন্তু বৰষ- ষুণটো দিয়াৰ পিছত গৈ এইপিলে বেছি আপোনাৰ গৰমটোহে ওলাই।
অঁ' গৰমটো মানে এই সিহঁতৰ মাটি লেভেলটো বহুত মানে ওপৰত টো সেইকাৰণে মানে বহুত দিগদাৰ।
হাঁ' হাঁ'
সিহঁতৰ মাটি লেভেলটো ওপৰত যে সেইকাৰণে গৰম সিহঁতৰ বেছি।
অঁ মাটিলে অঁ এইটো হয় বাৰু গৈ পেলাই আৰু- তেজপুৰ চেজপুৰ চাইডেও গৈ পেলাই আপোনালোকৰ এই গৰমৰ পিছত গৈ মেলি পেলাই বেছি সেয়া হয়।
অঁ তেজপুৰ চাইডে আজিকালি গৰম এটা আছে দেই।
তেজপুৰত মানে উম'- এইবিলাক বনাই আছে যে এইবিলাক কনষ্ট্ৰাকশ্যন বিলাক বহুত হৈ আছে সেইকাৰণে হ'ব পাৰে। মিছন চাৰিআলি ফ্লাইঅভাৰখনটো আজি কিমান পাঁচ বছৰ মানেই হ'ল নেকি? লকডাউনৰ পৰা বনাই আছে হোৱাই নাই আজিলৈকে। যাওঁতে যিটো ট্ৰেফিক লাগে আনটা নটা বজাত বাপৰে। মিশ্বন চাৰিআলি এই এ লেফ্ট চাইডটো হ'ল বাৰু ৰাইট চাইডটো হে হোৱা নাই ইমান মানে।
চব চাইডে গৈ পেলাই ৱেডাৰ একেই নাথাকে বাৰু কিছুমান চাইডে ৱেডাৰটো- বহুত দিগদাৰ হয়।
উম উম' এতিয়া আমাৰ ইয়াত বৰষুণ দিলেতো চাগে এইফালে নিদিয়ে প্ৰায়। মানে তেজপুৰ চাইডত দিলে এইফালে দৰং চাইডত হয়- দেন নগাঁও চাইডে হয় আৰু এইফালে নাযায়গৈ ইমান। আকৌ সেইফাল দিলে আকৌ আমাৰ ইয়াত নহয়।
এক্সাৰ দিলে এক্সাৰটো তেনেকুৱা টাইপৰ হয়।
সেইটোৱে সেইটোৱে। প্ৰব্লেম মানে সেইটো হয়ে বাৰু এটা চাইডে দিয়ে এটা চাইডে নিদিয়ে। আকৌ এতিয়াতো বাৰিষা কাল আহিছে এতিয়া দিবই বাৰু বেছিকে চবতে।
বাৰিষা বতৰটো ইমানো বাৰিষা নহয় আৰু
অ' সেইটো বাৰিষা এতিয়া, এইবাৰ কিন্তু বৰষুণো কমিছে অলপ।
বৰষুণতো এইবাৰ ইমান বেছি দিয়া নাই।
অ' সেইটোৱে। মানে বহুত মানে আগৰ এই বছৰ কেইটাৰ মানে চাব গ'লে বহুত কমাই দি আছে।
বাৰু দিয়া ন' তুমি খোৱা তেন্তে, পিছত এ তুমি শুৱা তেন্তে দিয়া ন' ম‌ইও অলপ এই চাৰ্জ দি লওঁ ফোনটো।
আপুনি ফোন চাৰ্জত দিয়ে নেকি?
দিয়ক তে ঠিক আছে।
অ' ঠিক আছে অ'।